আজি আমাৰ হ'ল বেকাৰত্ব সমস্যা আৰু যুৱ সমাজৰ ভৱিষ্যত। আজি আমি এইটোৰ বিষয়ে বিস্তাৰিত ভাৱে আলোচনা কৰিবলৈ আৰু ওলাইছোঁ, বৰ্তমান সময়ত বেকাৰত ত সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো এক ডাঙৰ সামাজিক আৰু অৰ্থনৈতিক সমস্যা হৈ পৰিছে। বিশেষকৈ শিক শিক্ষিত যুৱ সমাজ এই সমস্য স্যাৰ বাবে অধিক চিন্তিত। বহু যুৱকে বহু কষ্ট কৰি উ উচ্চ শিক্ষা লাভ কৰে, কিন্তু শিক্ষাৰ পিছতো উপযুক্ত চাক কৰি নাপাই। ইয়াৰ ফলত তেওঁলোক হতাশ আৰু আৰু মানসিক ভাৱে দুৰ্বল হৈ পৰে, মই ভাবোঁ যে বেকাৰত্ব কেৱল এজন ব্যক্তিৰ সমস্যা নহয়। ই সমগ্ৰ সমাজ আৰু দেশৰ উন্নয়নৰ লগতে, জৰিত ত বুলি মই ভাবোঁ, যদি যুৱ সমাজে এই সঠিক সুযোগ নাপায়, তেন্তে দেশৰ উন্নয়নো বাধাৰ প্ৰাপ্ত হ'ব বুলি মই ভাবো। আৰু ইয়াৰ লগত তুমি কি ক'বলৈ ওলাইছা?
হয়, তুমি অতি গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিলা। আ, মইয়ো ভাবো যে তোমাৰ সৈতে সম্পূৰ্ণ সহমতে প্ৰকাশ কৰোঁ। মোৰ মতে বেকাৰত্ব বৃদ্ধিৰ বহু কাৰণ আছে। এ ইয়াৰ লগতে জনসংখ্যা বৃদ্ধি আ, দক্ষতাৰ অভাৱ। সীমি-সীমিত চাকৰিৰ সুযোগ আৰু শিক্ষা ব্যৱস্থাৰো কিছুমান সীমাবদ্ধ উল্লেখযোগ্য। বহু সময়ত ছাত্ৰ ছাত্ৰীয়ে কেৱল ডিগ্ৰী লাভ কৰে, কিন্তু বাস্তৱ জীৱনত প্ৰয়োজনীয় দক্ষতা আয়ত্ব নকৰে, ফলত চাকৰিৰ ক্ষেত্ৰত তেওঁলোক পিচ পৰি যায়। বৰ্তমান যুগত এ কেৱল শিক্ষাগত যোগ্যতা থাকিলেই যথেষ্ট নহয়, যোগাযোগ দক্ষতা প্ৰযুক্তিগত জ্ঞান আৰু ব্যৱহাৰিক অভিজ্ঞতাও অতি প্ৰয়োজনীয়। মই এইটোয়ে ভাবোঁ যে, বৰ্তমান শিক্ষা ব্যৱ চাৰত ব্যৱহাৰিক শিক্ষাৰ ওপৰত সি গুৰুত্ব দিয়া উচিত। বহু ছাত্ৰ ছাত্ৰীয়ে পুথিগত জ্ঞান লাভ কৰে, কিন্তু বাস্তৱ জীৱনৰ সমস্যাৰ সমাধান কৰিবলৈ অসুবিধা পায়, সেয়ে বিদ্যালয়ত আৰু কলেজত দক্ষতা ভিত্তিক শিক্ষা অধিক বৃদ্ধি কৰিব লাগে। কম্পিউটাৰ শিক্ষা, যোগাযোগ দক্ষতা বৱ ব্যৱসায়িক প্ৰশিক্ষণ আৰু কাৰিকৰী শিক্ষা যুৱ সমাজৰ বাবে অতি উপকাৰী হ'ব পাৰে। মই ভাবো যে যদি যুৱ সমাজ দক্ষ হয়, তেন্তে তেওঁলোকে সহজে কৰ্মসস্থাপন সুযোগ ল'ব পাৰিব, তোমাৰ কি মতামত ইয়াৰ ওপৰত।
হয়, তুমি ঠিকেই কৈছা আৰু ইয়াৰ লগত মই আৰু এটা বস্তু উত্থাপন কৰিবলৈ বিচাৰিছো যে আত্মনিৰ্ভৰশলতা আৰু সৰ নিয়োজনৰ কথা অতি গুৰুত্বপূৰ্ণ বহু যুৱকে কেৱল চৰকাৰী চৰকাৰী কৰি পিছত দৌৰি থাকে কিন্তু সকলোকে চাকৰি চৰকাৰী চাকৰি দিয়াটো সম্ভৱতো নহয়েই সেই যুৱ সমাজে ব্যৱসায়, উদ্যোগ বা অন্য নতুন ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব। বৰ্তমান সময়ত অনলাইন ব্যৱসায় ক্ষুদ্ৰ উদ্যোগ আৰু স্মা আপ এপৰ সুযোগ বৃদ্ধি পাইছে যদি যুৱ সমাজে আত্মবিশ্বাস আৰু শৃংখলা অৱলম্বন কৰে, তেন্তে তেওঁলোকে সৃজনশীলত তাৰ নতুন কিবা আৰম্ভ ক কৰিবলৈ পাৰিব তেন্তে তেওঁলোকে নিজে সফল হোৱাৰ লগতে আনকো কৰ্ম সস্থআনেৰে সুযোগ কৰী দিবলে পাৰিব আৰু ইয়াৰ লগতে তুমি কি বুলি ভাবা বেকাৰত্ব সমস্যাৰ ফলত কি? কি ও -অসুবিধা হবলৈ পাৰে আৰু আমাৰ সমাজত
হয় আহ মই ভাবো যে বেকাৰত সমস্যাৰ ফলত সমাজৰ বহু নেতিবাচক প্ৰভাৱ দেখা যায় বহু যুৱক হাতাশ হৈ ভুল পথলৈ গৈ থাকে কিছুমান যুৱক মাদক দ্ৰব্য অপৰাধ বা অসামাজিক কামত জড়িত হৈ পৰে। ইয়াৰ ফলত সমাজৰ শান্তি আৰু উন্নয়নৰ উন্নয়ন ব্যয় ব্যাহত হয় সেয়েহে যুৱক স যুৱ সমাজ সঠিক দিশ নিৰ্দেশনা আৰু উৎসাহ দিয়াটো অতি প্ৰয়োজনীয়। পৰিয়াল শিক্ষক আৰু সমাজে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। পূৰ্ণ ভূমিকা পালন কৰিব লাগিব তেতিয়াহে আমাৰ যুৱ সমাজে আৰু আগবাঢ়িব পাৰিব আৰু মানসিক স্বাস্থ্যৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ আহ বেকাৰত্বৰ বাবে যুৱক মানসিক চাপ আৰু হতাশাত ভোগে তেওঁলোকে নিজকে অযোগ্য বুলি ভাবিবলৈ আৰম্ভ কৰে কিন্তু মই ভাবো যে ব্যৰ্থতা বা দৈনিক সফলতা লাভ কৰা মানেই জীৱনৰ শেষ নহয়। সফলতা লাভ কৰিবলৈ ধৈৰ্য্য কঠোৰ পৰিশ্ৰম। আৰু ইতিবাচক মনোভাৱ অতি প্ৰয়োজন। সেইয়ে যুৱ সমাজে হতাশ নহৈ নিজৰ দক্ষতা উন্নত কৰি- আগবাঢ়ি যাবগে লাগিব। তোমাৰ কি মতামত?
হয়, তুমি ঠিকেই কৈছা আৰু মই ভাবোঁ যে সময়ৰ সৈতে- খাপ খুৱাই চলাটোও অতি গুৰুত্বপূৰ্ণ। বৰ্তমান যুগত প্ৰযুক্তি বহুত- দ্ৰুত গতি সলনি হৈ আছে, নতুন নতুন চাকৰি আৰু দক্ষ তাৰ চাহিদাৰ সৃষ্টি হৈছে। সেইয়ে- যুৱ সমাজে সদায় নতুন কিবা শিকিবলৈ আগ্ৰহী হ'ব লাগিব। কম্পিউটাৰ, ডিজিটেল মাৰ্কেটিং, কৃত্ৰিম বুদ্ধিমত্তা আৰু- অনলাইন কামৰ দৰে ক্ষেত্ৰত- বহু সুযোগ আছে, যদি মানুহে সময়ৰ সৈতে নিজ- কে উন্নত কৰি তুলিবলৈ পাৰে তেন্তে তেওঁলোকে এই সকলো- সফলতা লাভ কৰাটো তেওঁলোকৰ বাবে সহজ হৈ পৰিব বুলি মই ভাবোঁ। আৰু তুমি কি ভাবা ইয়ালৈ, ইয়াৰ কি কি পদক্ষেপ লোৱাটো উচিত?
হয়, তুমি ঠিকে কৈছা, চৰকাৰৰ এই ক্ষেত্ৰত অধিক পদক্ষেপ লোৱা উচিত। নতুন- উদ্যোগ স্থাপন, দক্ষতা উন্নয়ন, কাৰ্যসূচী আৰু যুৱ সমাজৰ বাবে- প্ৰশিক্ষণ ব্যৱস্থা বৃদ্ধি কৰিলে বেকাৰত্ব কিছু পৰিমণে হ্ৰাস পাব পাৰে। ইয়াৰ লগতে ক্ষুদ্ৰ উদ্যোগ আৰম্ভ কৰিবলৈ- আৰ্থিক সহায় আৰু ঋণ সুবিধাও বৃদ্ধি কৰা উচিত। বহু যুৱক ভাল চিন্তা আৰু পৰিকল্পনা থাকে। কিন্তু টকাৰ অভাৱত তেওঁলোকে নিজৰ কাম আৰম্ভ কৰিব নোৱাৰে। তুমি কি কবা এইয়াৰ ওপৰত?
হয় আৰু মই আৰু এটা কেৱল কথা ক'বলৈ বিচাৰিছো যে সমাজতো- কৰ্ম সংস্থানে এই ক্ষেত্ৰত- সচেতনতা বৃদ্ধি কৰাটো উচিত। বহু সময়ত মানুহে কিছুমান কামক- সৰু বা কম মৰ্যাদাৰে বুলি ভাবে কিন্তু মোৰ মতে- সৎ ভাৱে কৰা যিকোনো কামেই সন্মানজনক। সেয়ে পূৱ সমাজে কোনো কামক তুচ্ছ বুলি ভাবিব নালাগে। পৰিশ্ৰম আৰু সততা থাকে যিকোনো ক্ষেত্ৰত- তে সফলতা লাভ কৰিবলৈ পাৰা যায়। আৰু মই ভাবো যে আত্মবিশ্বাস আৰু অধ্যয়ৱসায়ৰ ফলত- তোমাৰো কি হয় জানেনে মূল চাবি কাটি হয় আৰু বহু- বহু সফল ব্যক্তিয়ে জীৱনৰ আৰম্ভণিতে বহু কষ্ট বা- ব্যৰ্থতাৰ সন্মুখীন হ'বলগীয়া হোৱাটো নিশ্চিত। কিন্তু- তেওঁলোকে কেতিয়াও সাৰ মানিব লৈ নালাগে। কাৰণ যদি মানুহে হাৰ মানি লয় তেন্তে মানুহত কেতিয়াও- জীৱনত আগবাঢ়ি যাবলৈ নোৱাৰিব আৰু যদি তেওঁলোকে সেই- অক্ষমতাৰ পৰা যদি শিকে তেন্তে তেওঁলোকে জীৱনত কিবা এটা ডাঙৰ- কৰিবলৈ পাৰিব আৰু নিজৰ লক্ষ্যয়ৰ প্ৰতি তিৰ্ঘ- আগ থাকিব বা লাগিব আৰু কষ্ট কৰিবলৈ- ভয় নকৰিব লাগিব আৰু ইয়াৰ লগত তুমি কি বুলি ভাবা? পৰিয়ালৰ সমৰ্থন কিমান গুৰুত্বপূৰ্ণ?
হয়, তুমি ঠিকে কৈছা, পৰিয়ালৰ সমৰ্থনো ইয়াতে বহুতো গুৰুত্বপূৰ্ণ। যদি পৰিয়ালে যুৱ সমাজক উৎসাহ আৰু মানসিক সমৰ্থন দিয়ে- তেন্তে তেওঁলোকে অধিক আত্মবিশ্বাসী হয়। বহু সময়ত সমাজ আৰু পৰিয়ালৰ মাজ চাপৰ বাবে যুৱ সমাজ মানুহ- সিক ভাৱে দুৰ্বল হৈ পৰে। সেয়ে তেওঁলোকক আহ সমালোচনা নকৰি উৎসাহিত কৰা উচিত। আৰু ইতিবাচক চিন্তাধাৰা অতি প্ৰয়োজনীয়। যদি মানুহে সদায় নেতিবাচক চিন্তা কৰে, তেন্তে তেওঁ আগবাঢ়িব নোৱাৰে। উম' তেন- কিন্তু, ইতিবাচক মনোভাৱে ইতিবাচক মনোভাৱে- থাকিলে মানুহ সমস্যাৰ মাজতো নতুন যুগৰ এ বিচা বিচাৰি পায়। সেয়ে জীৱনত যিমানেই বাধা নাহক কিয় বা আশা এৰি দিয়া উচিত নহয়। বাধা আহিলেই- আশাটো এৰিব নালাগে আৰু যুৱ সমাজে আগবাঢ়ি যাঠিব লাগে আৰু নিজৰ সমাজৰ- প্ৰতি নিজৰ উন্নতিৰ প্ৰতি ভাবিব লাগে আৰু ভাল চিন্তাটো ৰাখিব লাগে। তুমি কি কবা এয়াৰ ওপৰত?
অ আৰু মই শেষত কবলৈ বিচাৰিছো যি- বেকাৰত্ব সমস্যা সমাধান কৰিবলৈ- চৰকাৰে সমাজে আৰু যুৱ সমাজ সকলোৰে- একেলগে চেষ্টা কৰাটো অতি প্ৰয়োজনীয়। যদি যুৱ সমাজ শিক্ষিত দক্ষ আৰু আত- ম বিশ্বাসী হয়, তেন্তে তেওঁলোকে নিশ্চয় নিজৰ ভৱিষ্যত- উজ্জ্বল কৰিবলৈ পাৰিব আৰু তেওঁলোকে- অ পিছপৰা মানুহবিলাককো উৎসাহ দিবলৈ পাৰিব। আৰু ইয়াৰ লগত তুমি কি ক'বা?
হয়, তুমি ঠিকে কৈছা। যদি যুৱ সমাজে নিজৰ দেশৰ হক- ই আৰু ভৱিষ্যতে হয়, যদি তেওঁলোকে সঠিক দিশ নিৰ্দেশনা- শিক্ষা আৰু সুযোগ লাভ কৰে, তেন্তে দেশো উন্নতি হ'ব চৌ আগবাঢ়িব। সেয়ে আমি সকলোৱে যুৱ সমাজক উৎসাহিত আৰু সহযোগিতা কৰিব লাগে। যদি আমি যুৱক সমাজক ভালদৰে দিশ দেখুৱাও- উম নিজৰ মাক দেউতাকে বা তেওঁলোকৰ গাৰ্জেনে যদি তেওঁলোকক ভাল দিশ দেখুৱাই, - তেনেহলে যুৱ সমাজে আৰু আগবাঢ়িব। নিজৰ পঢ়া শুনাৰ প্ৰতি ভাল হব আৰু বুজি পাব যে কোনটো সময়ত কোনটো কাম- কৰিলে বেছি ভাল হয়। তেতিয়াহে যুৱ সমাজে নিজৰ সেই জীৱনৰ লক্ষয়টো আগবাঢ়িব পা- পাব পাৰিব আৰু নিজৰ পৰিয়ালকো ভাল দিশ দেখুৱাব পাৰিব। আমাৰ সমাজত যুৱ সমাজে হল এই সমাজৰ কাৰণে শক্তি। কাৰণ যুৱ সমাজ আছে কাৰণেও সমাজত যিটো আমি চাব পাৰো যে ভাল কাম বোৰ হয়। আৰু বেয়া কাম বোৰে কিছুমান হেৰি ন্যায়ো পায়। আৰু এই ন্যায় ব্যৱস্থাটো আৰু এই সমাজৰ উন্নতিৰ কাৰণে যদি যুৱ সমাজ- শিক্ষিত নহয়, যদি যুৱ সমাজ বুজি নাপায় যে- শিক্ষাটো কিমান দৰকাৰী এই সমাজৰ বাবে কিমান ভাল। সমাজত কেৱল তেখেতৰ কাৰণে নহয়, আন মানুহৰ কাৰণেও বহুতো দৰকাৰ। তেতিয়াহে যুৱক সমাজে ভালদৰে কব। চব কাম কৰিব পাৰিব আৰু আমাৰ সমাজৰ উন্নতিৰ কাৰণে তেওঁলোকে কাম কৰিব পাৰিব। তোমাৰ কি মতামত?
হয় ইয়াৰ লগতে এটা বস্তু মই ক'বলৈ বিচাৰিছো যে এইটো আমাৰ দেশৰ লগতে তেওঁলোকৰ জীৱনতো বহুত ভাল প্ৰভাৱ পেলাব বুলি মই ভাবো সেইকাৰণে সকলো মানুহে দক্ষতা হিচাপত কাম বিচাৰি লোৱাটো অতি গুৰুত্বপূৰ্ণ। আৰু ইয়াৰ লগত চৰকাৰেও ইয়াৰ ওপৰত বহুতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ লগত আমাৰ বাৰ্তা দিয়ালোকে সমাপ্ত কৰিল ধন্যবাদ।
ধন্যবাদ।